হেল্ল'
অহ শুনি আছা?
হেল্ল'।
উম শুনিছ নে?
অ শুনিছো।
অঁ আহ। কি কৰি আছা?
এ এনে আছিলো, তুমি?
মই এনে। আছিলো, তুমি ভাত খালা?
অ ভাত খালো।
অহ কিহৰ লগত খেলা আজি?
আজি কনী, তুমি?
পনীৰ।
আচ্ছা।
বাকী কলেজ গৈ আছ নে? নে এতিয়া পঢ়া নাই।
ক কলেজ নাই কলে হেৰি এক্জাম শেষ হ'ল।
অঁ, পৰীক্ষা শেষ হ'ল ন।
উম পৰীক্ষা শেষ হ'ল।
তোমাৰ এইটো অঁ, শেষ ন এইবাৰ।
অঁ, এবাৰ শেষ হ'ল। শেষ মানে আমাৰ চাৰি বছৰ
অঁ, চাৰি বছৰ হ'লেই নেকি।
উম, চাৰি বছৰ।
অঁ, অ, এতিয়া পিছে মানে আকৌ মাষ্টাৰৰ্চ কৰিবা ভাবিছা নেকি।
তাকে ভাবিছো চাৰি বছৰতো পঢ়িব পাৰো নহ'লে আকৌ মানে মাষ্টাৰছো কৰিব পাৰো, দুইটা ভিতৰত কিবা এটা হ'ব আৰু।
অঁ, ডিচিশ্যন লোৱা নাই ন এতিয়ালৈ।
নাই নাই এতিয়ালৈ একো ভাবা নাই।
এনে তোমাৰ কিহত আছে ইণ্টাৰেষ্ট, পঢ়াটো।
এতিয়া মই ভাবি আছো তোমাৰ হেৰি মাষ্টাৰ্ছ অফ চচিয়েল ৱৰ্কত মানে পঢ়ো ভাবিছো আৰু। কি হয় নাজানো।
তাৰ কাৰণে কিবা এন্ট্ৰেন্ঞ্চ দিব লাগে নে।
নাই মই যিখন কলেজ চাই আছোঁ সেইখনত তোমাৰ এন্ট্ৰেঞ্চ নাই।
তেন্তে ভালেই মানে পৰীক্ষা একো দিব নালাগে, মেৰিট বেচিছত হ'ব চাগে।
অঁ, অঁ।
আৰু উম বেলেগ কিবাও কৰাৰ কথা ভাবিছানে, মানে মাষ্টাৰছৰ বাহিৰে।
বেলেগ মানে তোমাৰ হেৰি ভাবিছোঁ ধৰা ডি এল এডটো কৰোঁ ভাবিছোঁ মানে এন্ট্ৰেন্ঞ্চ দিম আৰু যদি হয় আৰু যদি নহয় তেতিয়া মানে হ এম এছ ডাব্লিউটো ভাবিম।
বি এডৰ কথা ভবা নাই।
অ বি এডটো কাইলেৰ পৰা এপ্লাই হ'ব কাইলে কৰিমগে।
অঁ, গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত নে।
উম তাৰ আণ্ডাৰতে।
অঁ, অঁ।
এতিয়া তুমি কি কৰিবা। হেল্ল'। হেল্ল। হেল্ল'। তোমাৰ নেটৱৰ্কটো বহুত বেয়া। হেল্ল'।
হেল্ল'।
শুনি আছানে।
হেল্ল'। অঁ শুনিছা নে।
অঁ শুনি আছা নে, অঁ মোৰ এই নেটৱৰ্কটো নাইকিয়া হৈ গৈছিলে।
অ', - অ ', এতিয়া তুমি কি? -কৰিম বুলি ভাবি আছা?
মইতো শুয়ে থাকিম বাৰু অলপ পিছত।
অ ', পিছত
এই ঘৰতে আৰু এইকেইদিন পঢ়া- মেলা কৰি আছো। তাৰপিছত আজি চিনেমা, উম, পঢ়া মানে হেৰি এই মোৰ চি-টেটৰ পৰীক্ষা আছে ছেপ্তেম্বৰত। তাৰ কাৰণে অকমান, চাই আছো আৰু অলপ - চলপকে,
হা -হা বুজিছোঁ।
তাৰপিছত আজি চিনেমা এখন চাইছিলো নহয়, ভাল লাগিলে চাই।
কি চিনেমা?
এ ', ডকাইত বুলি, নামটো ডকাইত শুনিব ভাল লগা নাই কিন্তু এনে চিনেমাখন ভালে লাগিলে দেই।
হা-হা মই চাইছো এইখন।
অ', চাইছো।
উম, চাইছো।
ভাল লাগে ন',
উম, ভাল লাগে।
বাকী তোমাৰ মাহত কি কৰিছে?
মাহত ওলাই গল হেৰি কি বুলি কয় মামাৰ ঘৰলে গৈছে? তোমাৰ মাহঁতে কি কৰিছে?
মোৰ মা-হত শুলেই।
উম', দাদা ঘৰতে আছে নে, গত?
দাদা নাই আহিছিলে। এ', যোৱা শনিবাৰে আহিছিলে তাৰপিছত সোমবাৰে ৰাতিপুৱা গল ডিউটি পোৱাকে।
অ', - অ',
তাৰপিছত আমি আকৌ দেওবাৰে ফুৰিবও গৈছিলোঁ। এই সোণাপুৰত নতুনকে চাইন্স চিটি খুলিছে যে,
অহ,
সেয়া চাবলৈ গৈছিলো।
মই তালৈ যাম ভাবিহে আছো।
অহ, 'যাব পাৰা কিন্তু বৰ চিৰি বগাব লাগে ভাগৰি যাওঁগে, মানে ওপৰত আছে যে। তাতে আমি যাৱাদিনাখন ইমান ৰদ দিছিলে। কিমানটা মানে বহুত খিনি আছে মানে সৰু, সৰু, হয় বাৰু দেখাত লাগে মানে ইমান ওপৰলে কেনেকে বগাম নিচিনা। কিন্তু বগাওতে পটককে পোৱা যায় কিন্তু পিছত ভাগৰটো লাগে আৰু -, আৰু আমি যোৱা দিনাখন ইমান ৰ'দ দিছিলে সেই ৰ'দৰ কাৰণে বেছি অলপ মানে অশান্তি লাগে ন ', বেছি ৰ'দালতো, তাতে ছাতিও নিনিলো মানে ভাবা নাই আৰু দৰকাৰ হ'ব বুলি তাৰ পিছতে এ ', অৱস্থা বেয়া হৈ গল, বহুতে ছাতিলেও গৈছে ছোৱালী বিলাকে। এ', আমি মই নিনিলোৱে আৰু ছাতি। তেনেকে ৰ'দতে গলো আৰু উম', ছা, ছাতি লৈ চাবা যদি সিদিনাখন ৰ'দ,
ৰদ থাকে হা', বুজিছো।
কিন্তু এনেই ভালে লাগে দেই, মানে পাহাৰৰ ওপৰত হয় যে, পাহাৰ কাটিয়ে বনোৱা বস্তু। যে কিনি।
উম ', তাতে জেগাটো কিমান ডাঙৰ হয়?
ডাঙৰ আছে। আহল- বহল আছে আৰু এই বয়সস্থ মানুহ বিলাকৰ কাৰণে এনেকে উম, এ, এই ৰিক্সাবলাক যে,
অ
কি ৰিক্সা ই ৰিক্সা দি দিছে যিবিলাক থাকে মানে চিৰি বগাব কষ্ট হয় তেওঁলোকৰ কাৰণে তেওঁলোকে ই ৰিক্সা এই আমাৰ মানে মাহঁতৰ কাৰণে সুবিধা হ'ব আৰু তোমালোকৰ মাহঁতৰ কাৰণে যদি তেনেকে কষ্ট
তাতে হেইকেখন মানে ফ্ৰী হয় নে মানে টিকেটৰ লগতে কা তেনে নে পইচা আকৌ এক্সট্ৰা হয়
নাই সেইকেইখন ফ্ৰী হয় কিন্তু টিকেটটোতো এনেও কাটিব লাগেই এণ্ট্ৰি
অ তাতে টিকেট কিমান
নেকি অ পঞ্চাশ টকা লৈছে পঞ্চাশ টকা উম নহয় আহ যদি মানে ষ্টুডেন্ট হয় তেতিয়া কম হয় বিশ টকা হয়
অ ষ্টুডেন্ট মানে ষ্টুডেন্ট আয় কাৰ্ড লৈ যাব লাগে নে ইউনিফৰ্মত যাব যাব লাগে
আই কাৰ্ড লৈ যাব লাগিব নেকি আৰু ইউ ইউনিফৰ্মত গ'লেও হ'ব চাগে মানে কিছুমানৰ স্কুলবিলাকৰ পৰা লৈ যায় যে
অ বুজিছো
তেওঁলোকৰ কাৰণে এনে আই কাৰ্ড নিলেও হ'ব চাগে যদি ভেলিড ষ্টুডেন্ট হয় কে আনিলো
অ অ মই তোমাৰ মাজতে মানে হেৰিত দেখিছিলো কাৰোবাৰ ভিডিঅত দেখিছিলো ছিলো বা মা চাইন চেতিং হেৰীত তোমাৰ তাতে মানে কিবা কেইটামান হেৰী হ অ কি হ'ব সেইকেইটা মানে এক্সট্ৰা কিবা চাব পাৰা আছে য'ত এক্সট্ৰা কে টিকেট কাটিব লাগে
অঁ অঁ অঁ তেনেকুৱা আছে সেই থিয়েটাৰ আছে আমিও এক্সট্ৰাকে টিকেট কাটিছিলোঁ অ যিটো মানে পঞ্চাশ টকাৰ যিটো ক কথা কলো সেইটো সেইটো মানে সোমোৱাৰ পইচাটো এণ্ট্ৰি ফি তাৰপিছত ভিতৰত এই থিয়েটাৰ আছে দুটা থিয়েটাৰ আমি চাইছিলো সেই থিয়েটাৰ কেইটা কাৰণে আকৌ মানে এনেকে কাটিব লাগে তাত গৈ পেলাই তাত এনেকে সময় থাকে মানে ইমান সময়ৰ পৰা ইমান সময় এনেকে সেই সময়কেইটা হিচাপত কাটিব পাৰি আৰু
অ বুজিছো
তাতো সেই তেনেকেই লৈছিলে চল্লিছ অ ত্ৰিশ মানে ষ্টুডেণ্টৰ কম আছিলে ষ্টুডেণ্টৰ বিশ আছিলে নেকি বিশ টকা এনেই ডাঙৰ মানুহখিনি চল্লিছ টকা আছিলে চাগে এই ভিতৰৰ থিয়েটাৰবিলাকৰ পইচা
হেল্ল'
উম শুনি আছো শুনিছা
অ শুনিছো এতিয়া
উ তাকে এনেই ভালে লাগিলে যাব পাৰা হেল্ল'
অ এতিয়া কি কৰি আছা হুমচ
মই এতিয়া এনে বহি আছিলো সেই তোমালে বহুত দিন হ'ল খবৰ এটা লোৱা হোৱা নাই বোলো
অ মানুহজনী বহুত দিন দেখাও নাই
অ এদিন যাব লাগিব ৰ'বা তোমালোকৰ ঘৰ
আহিব আকৌ বহুত দিন হ'ল লগে পোৱা নাই
উম তুমিও আহিবা আকৌ আমাৰ ঘৰলে
উম যাম যাম দাদাৰ লগত যাম এদিন
তুমি অকলেও আহিব পাৰা স্কুটিখন লৈ
অ নাই দাদাৰ লগত যাবলৈ ভাল লাগে
অ দাদাৰ ভাল ন খবৰ খাতি
অহ ভাল দাদাৰ
দিয়া ঠিকে আছে
উম দিয়া
পিছত ফোন কৰিম
দিয়া ঠিক আছে
শুভৰাত্ৰি
শুভৰাত্ৰি